অ' বন্ধু কোৱা কি কৰিছা?
এ এনেই আছোঁ ৰ'বা অলপ বহি আছোঁ। এনে আৰু তুমি কি কৰি আছাঁ এ
মইও এনে আছোঁ। বাকী খোৱা লোৱা কিবা কৰিলা নেকি?
এই খালোঁ ৰ'বা আজি তোমাৰ সেই কিবা এটা পৰম্পৰা আছিলে কিবা আমাৰ ইয়াতে আমটি কিবা চোৱা যোৱা বুলি কয় এনেকুৱা আৰু। তাতে আজি শেষৰ দিনটো আছিল ন ত' এই ফল মূল খালোঁ অলপ আগত। আম, কঁঠাল, জাম এবিলাক অ'। খালোঁ আৰু আনাৰচ এইবিলাক খাই দিলোঁ ৰ'বা। বাকী তুমি কিবা খালা নে নাই পিছে?
মই এই চাহ খালোঁ ৰ'বা অলপ আগত। তাকে দিনটো মানে কাম এটা কৰি আছিলোঁ। তোমাৰ দুদিনমান আগতে কামটো ল'লো কিন্তু তোমাৰ এতিয়া লাহে লাহে দেখি আছোঁ তোমাৰ ইচ্ছাই নোযোৱা হৈছে। মানে এইটো বৰ সমস্যা হৈছে হে কৰিব মন চন নাযায়।
তাকেই হা মানে কাম এটা কৰি থকা ঠিকেই কিন্তু যিটো আমি এটা আ ধৰি লোৱা এ মই সদায় কৰা যিটো কাম এই ধৰি লোৱা ডিচিপ্লিন বুলি কওঁ যে আমি মানে সদায় কাম সদায় কাও-ক কৰি আছোঁ আৰু সেইটো কিন্তু কৰা নাযায় দিয়া মানে এ বহুত দিনৰ মূৰত এদিন কামটো কৰা যায় আৰু তাৰপিছত তোমাৰ কি হয় আৰু তোমাৰ দুদিন মান আৰু এনেকে পৰি থাকে কামটো ত' এইটো বৰ বেয়া স্বভাৱ হৈছে আমাৰ আমাৰ।
অ' মই মানে এইটো লক্ষ্যও কৰিছোঁ দিয়াচোন। মোৰ ক্ষেত্ৰতে নহয় মানে বহুতে কি কৰে তোমাৰ উত উৎসাহৰে এটা কাম আৰম্ভটো কৰে কিন্তু তুমি দেখিবা কেইদিনমানৰ পিছতে মানে সেই উৎসাহ টো একদম কমি‌‌ যায় প্ৰথমতে মানে তেওঁলোকে যেতিয়া কামটো আৰম্ভ কৰিব ন ইমান ডাঙৰ ডাঙৰ ঠিক কৰি ল'ব যে এইটো কৰিম সেইটো কৰিম কিন্তু তোমাৰ পিছত কি হয় নিয়মিত ভাৱে কাম কৰি যোৱাটো তেওঁলোকৰ বাবে সম্ভৱেই নহয়। মোৰ মতে মই ভাবো আৰু কেতিয়াবা যে ধৰা সফলতা কেৱল তোমাৰ প্ৰতিভাৰ ওপৰত নিৰ্ভৰ নকৰে। টো যদিটো তুমি ধাৰাবাহিক ভাৱে মানে অৰ্থাৎ আ মই যে ক'লো তোমাৰ উৎসাহটো, উৎসাহটো বৰ্তাই যদি তুমি পদক্ষেপ বোৰ ল'ব পাৰা। তেতিয়া অলপ মানে জীৱনত সফলতা আহাৰ সম্ভাৱনাটো বৃদ্ধি হয়। এই বিষয়ে তুমি কি ভাবা?
সেইটোতো বাৰু তুমি ঠিক কথা কলা দিয়াচোন। মানে আমি নিজৰ কাম সদায়ে তামানে সদায় কৰি থাকোঁ আৰু বা মই ধাৰাবাহিকভাৱে সদায়ৰ কামটো সদায় কৰি থাকোঁ, তেতিয়া মানে আমাৰ সফলতাটো সোনকালে অতি সোনকালে কিন্তু মানে ধৰি লোৱা মই আতে ভাবিছিলো আৰু যদি এটা আমি দিনত ধৰি লোৱা আজিন বেছি কাম কৰোঁ তেতিয়া আমি সনকালে সফল হ'ব বুলি ভাবিছিলোঁ মই আগতে মানে ধ ধৰি লোৱা, আজিয়ে ধৰি লোৱা আজি মই বহুত কাম কৰিছো বহুত মানে বহু কাম‌ কৰিছো মানে মই ব্যস্ত মই ভাবিছিলো যে আজি মই সকলো সফলতা পাম বা আজিয় মই সফল হৈ যাম জীৱনত। কিন্তু এনেকুৱা নহয় দিয়া, মানে আমি সদায় যিটো সৰু সুৰাকৈ, অলপ অলপকৈ কামটো যেতিয়া কৰি থাকিম, তেতিয়াই আমাৰ আমি সফলতা লাভ কৰিম, জানানে তুমি? মানে ধৰি লোৱা যদি তোমাৰ যদি তুমি ক'লোৱে অলপ আগত মই যদি তুমি যিটো ইং ইংৰাজীতো বহুত কয় আৰু ইংৰাজীত নকওঁ বাৰু মই অসমীয়াতে কওঁ যিটো আমাৰ ধাৰাবাহিকতা এই ধাৰাবাহিকতো যদি আমি নাৰাখোঁ, তেতিয়াহ'লে আমাৰ সফলতা হোৱাৰ যিটো চান্স আছে সেই চান্সটো মানে বহুত কমি কমি আহি থাকিব মানে যদি আমি
মানে এটা কাম কৰি কিনে আৰু দহ দিন বহোঁ, আৰু দহ দিন পিছত সেইটো কাম আৰম্ভ কৰোঁ, তেতিয়াহ'লে
এ নিশ্চয় মানে ঠিক সঁচা কথাই কৈছা আৰু এই কথাটো নহয় বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰতো বহুত কাৰণ তোমাৰ এ পৰীক্ষাৰ আগত তুমি ৰাতিটো জাগি পঢ়াত কৈ যদি প্ৰতিদিনে তুমি এঘন্টা দুঘ তেন্তে সেই বিষয়োৰ যিলাক থ আমি যিবিলাক পঢ়ো সেইবোৰ মানে সহজে মনত থাকে এতিয়া বেলেগৰ কথা নকওঁ বাৰু মই নিজে তোমাৰ পৰীক্ষাৰ আগদিনালৈকে ৰখি থাকো, হয়তো যদি মই পৰীক্ষাৰ আগদিনালৈ নৰখি সদায় যদি এঘন্টা ঘন্টা পঢ়িলো হয় তেনেহলে মই পৰীক্ষাৰ আগ্ৰতি তোমাৰ টোপনি ক্ষতি কৰিবলগীয়া নহলে হয়। ঠিক সেইদৰে তুমি শৰীৰ চৰ্চাৰ কথাও ক'ব পাৰা যদি প্ৰতিদিনে আমি অলপমান ব্যামেই কৰো সপ্তাহত এবাৰ দুবাৰ ব্যামেই কৰোঁ তেনেহ'লে মানে সেই এবাৰ দুবাৰ ব মানে ব ব্যায়াম বহুত লাভজনক হব কাৰণ তোমাৰ যিবিলাক আমাৰ সৰু সৰু নিয়মীয়া অভ্যাস থাকে ন সেইবোৰে মানে আমাক পিছলৈ তোমাৰ দূৰৱৰ্তী সময়ত আমাক ডাঙৰ ফল দিয়া বুলি ম মই ভাবো, তুমি ভাবানে এনেকে?
অ' নিশ্চয় নিশ্চয় কিয় তোমাৰ এই ধৰি লোৱা এই তুমি ক'লে পঢ়া শুনাৰ ক্ষেত্ৰত এইটোতো মোৰ লগতো হয় দিয়াচোন মানে মই কি কৰো, এতিয়া মানে আগতে আৰু তাৰ দশম শ্ৰেণীলৈতো বহুত ঠিকে আছিল দিয়া, মানে তোমাৰ সদায় সদায় পঢ়া সদায় পঢ়িছিলো। যি স্কুলত পঢ়া সেইটো ঘৰত আহে পঢ়িছিলো কিন্তু এতিয়া এতিয়া কি হৈছে মানে তোমাৰ মানে যিয়ে নপঢ়া কিয় সেই পৰীক্ষাৰ আগদিনা হে পঢ়া যায় মানে, তে এনেই তোমাৰ বাকী ফেলাই থৈ দিয়া যায় কিতাপ হওক তমাৰ বহি হওক বা তোমাৰ অন্য়ানয় যিবিলাক অ' কাম থাকে আৰু পঢ়া ক্ষেত্ৰত পঢ়াৰ মানে ক ক্ষেত্ৰত আৰু সকলোবোৰ মানে পেলই থৈ দিয়া হয় আৰু মানে এ ধৰি লোৱা আমাক এই কলেজৰ পৰা আৰু আহ আমাক প্ৰজেক্ট বনাব দিছে, বা ধৰি লোৱা এছাইনমেণ্ট বনাব দিছে, ত সেই এছাইনমেণ্ট বা‌ আমি প্ৰজেক্ট বনাওতেই আমি কি কৰো, বহুত দিন আগতে তেকৈ ধৰি লোৱা এসপ্তাহ হওক, এমাহ হওক আগতে কৈ থৈ দিয়ে কিন্তু আমি লাষ্টত যাই কি কৰো আমি লাষ্টত সেই প্ৰজেক্ট জমা দিয়াৰ যটো লাষ্ট ডেট বুলি কওঁ, আমি শেষৰ দিন আৰু সেই শেষৰ দিনাৰ আগদিনাই আমি সেইটো কৰিবলৈ মানে যত্ন কৰো, আৰু মানে তাৰে আগদিনা আমি এনেই মোবাইল চ থো বা ৰিল চাই থাকো বা অনান্য যিবিলাক কাম কৰি থাকো মানে অলাগতিাল কাম সেইবিলাক ঠিকে কৰি থাকোঁ কি কিন্তু যিটো কাম আমি কৰিব লাগে আমি সেই কাম সেই টোৱে নকৰো মানে বহু আমাৰ যিটো শিক্ষা জীৱনৰ ডাঙৰ এইটো সমস্যা বা ডাঙৰ যিটো বেয়া স্বভাৱ সেই আমাৰ শিক্ষা জীৱনত ডাঙৰ স্বভাৱ আৰু ক'ব গ'লে আৰু তোমাৰ বহুত ক্ষেত্ৰতে আছে দিয়া চোন। এই ধৰি লোৱা তোমাৰ এ আজিকালি যিহেতু যুৱক যুৱতীয়ে যিটো মানে উৎসাহত জিমলৈ যায় বা তোমাৰ যিটো ব্যায়াম কৰি আহা যিবিলাক কাম আছে সেই শাৰীৰিক কাম বোৰৰ কাম কাম কৰিবলৈ যায় এ ধৰি মোৰ কথাই কওঁ এতিয়া এ মই দুদিন মানত আগত ধৰিব গৈছিলোঁ হা। ত' প্ৰথম গ'লো প্ৰথম এসপ্তা মানে ডেইলি গ'লো মই বা সদায় সদায় গ'লো প্ৰথম সপ্তাহ, তাৰপিছত কি হ'ল তোমাৰ এদিন মানে বৰষুণ আহিল।
হয়
তাৰ পিছত কি হ'ল শুই থাকিলোঁ আৰু হয় নে শুই থকাৰ পিছত নেক্সট দিনা যেতিয়া যাবলৈ উঠিলো তেতিয়া একো নাই বৰষুণ নাই মানে সুন্দৰ বতৰ হৈ আছে এতিয়া মোৰ আহিল কি আজি আজি দে এনেকুৱা আৰু পৰহি দিনা উঠি আহ সাৰি পালো এলাৰ মই এ ব ম টাই থাকে দৰিব যাম বুলিই এলাৰ দিওঁ এলাৰটো দি তাৰপিছত আৰু বন্ধ কৰি কিনে আৰু শুই যাব মানে বৰ বেয়া মানে এইটো দিয়া মানে এইটো সমস্্যা যিটো অভ্য়াস এইপাকতো বহুত বেয়া আৰু ত এইবাক
এ হয় দিয়া মই নিজে অভিজ্ঞতা এই দৌৰাৰ ক্ষেত্ৰত যে ক'লে মই মোৰো একে দিয় প্ৰথম এক কেইদিনমান আগতে তোমাৰ দৌৰিব গ'লো প্ৰথমে এই বৰষুণ দিয়াৰ পিছত বন্ধ। আচলতে মানে কি জানাই এই যিটো আমাৰ ধাৰাবাহিক বাহিকতা বুলি কলো মানে যিটো িেি বুলি কয় অ ইংৰাজীত সেইটো মানে যিটো বজাই ৰখাৰ কাৰণে না আটাইতকৈ ডাঙৰ বাধা হ'ল তোমাৰ আমাৰ যিটো হতাশা আৰু যিটো মানে এলেহুৱা মানুহ বিলাক মানে কাম কৰিব নিবিচাৰে আৰু হতাশাত ভোগে এইটো মানে বহুত ডাঙৰ সমস্যা আৰু কেতিয়াবা মই নিজে ভাবো হা আজি নকৰিলে একো নহ'ব। কিন্তু সেই আজি নকৰা যিটো কথা সেই পিছত দুদিন পিছত মোক সেই কথাটোৱে আমনি দিয়ে যে মই সিদিনাখন কামটো কিয় নকৰিলো হয়তো যদি মই সিদিনাখন কৰিলো হয় তেনেহ'লে মোৰ যিটো লক্ষ্য সেই মই দুই দিন আগতে সম্পূৰ্ণ কৰিব পাৰিলো হয় এ সেনেকুৱা কথা আৰু সেইকাৰনেে মানে কি হয় মন নাথাকিলেও অলপ হলেও ভাবো যে কামতটো কৰিব ল'ব লাগে আৰু কাৰ সেই কামতো তুম লাভ কৰি আছে এতিয়া মই যিটো কাম কৰি আছো তোমাৰ আহ নিজে সেই কামটোতো মোৰ নিজৰে লাভ কৰি আছে বা উপাৰ্জন কৰাত সহায় কৰি আছে কিন্তু মই সেই কামটো য কৰিব নিবিচাৰো সদায় ভাবো যে হ'ব দিয়া কামটো আছে কৰি থাকিম লাহে লাহে তেতিয়া মানে অলপ সমস্যা হ'ব কাৰণ যিমানে হয়তো। আজি বা কালি আছে কামটো পৰখিলে যদি বন্ধ হৈ যায় তেনেহ'লে সেই সমস্যাটো পাৰিলো হয়ে কিবা এটা টকা কিন্তু এই দুই দিন মই নক এৰি দিলো ফলত কি হল ম উপাৰ্জনৰ যিটো এটা ৰাস্তা আছিল সেইটোও মৰি গ'ল। এ সেনেকুৱা ধৰণৰ কথা আৰু মানে এই ক্ষেত্ৰত মানে যিটো ধাৰাবহ বাহিকতা ন এইটো মানে বহুত প্ৰয়োজন দেই।
একদম সঁচা কথা হৈছে কিন্ত মানে আমাৰ যিটো আৰু আমি যিটো কামি সময়ত কৰিব লাগে সেইটো যেনি কাম পেলাই থৈ দিওঁ ন সেইটো কাম পেলাই দিলেতো নহব ন মই ভাবো যে আমি সদায় কামটো তুমি ক'লা যে কনচিষ্টেঞ্চি সেই কনচিষ্টেঞ্চি তুমি কৰিব পাৰি মাৰোঁ যদি আমি আজিৰ কামটো পেলাই থৈ দি পৰহি লৈ পৰহিৰ কামটো পেলাই থৈ দিওঁ তাৰে পৰহি নলয় তেতিয়া আমি কেতিয়া সপতা লাভ কৰিবোৱাৰ কিন্তু মান সেইটো সদায় বাঢ়ি যাই থাকিব। সময় পাৰ হৈ যনেকি বু তোমাৰ যিটো সফলতা হোৱাৰ যিটো বিশ্বাস বা সফলতা হোৱাৰ যিটো তোমাৰ আশা সেই আশাটো কিন্তু কেতিয়াও পূৰণ নহব যদি তুমি সদায় কাম সদায় কৰি নোযোৱা আৰু মই ভাবো এইটোৱয়ে আৰু বাকী তোমাৰ ক'বলৈ গ'লেতো বহুত আছে এতিয়া কিমাননো ক'বা এ ধৰি লোৱা আৰু
সেইটো ধাৰাবাহিকতা আছে স ধাৰাবাহিকতা যিটো কনচিচতেন্সি, ইয়াত তো মানে অভ্যাসে নহয় ন', ই এটা মানে ক'ব গ'লে আৰু মানে ধৰি ল যিজনে আৰু নিয়মিত ভাৱে চেষ্টা কৰে বা সদায় চেষ্টা কৰে বা তোমাৰ ধৰি লোৱাও হয়ৈতে লাহে লাহে আগবাঢ়ি যায় কিন্তু মানে এটা জোগা দৰিয়ে থাকে আমাৰ দৰে ধৰি ল মই এতিয়া কথা ক'বলৈ গ'লে আৰু মানে এদিন কৰিলো পাঁচ দিন ৰৈ গলো এনেকুৱা নহয় সদায় কাম অলপ অলপকে হ'লেও কৰি যায় আৰু তোমাৰ সেই মানুহবিলাকে শেষত আৰু ডাঙৰ পাৰ্থক্য গঢ়ি তোলে আৰু সেই মানুহ আৰু আমাৰ আমাৰ মানুহৰ যিটো পাৰ্থক্য সেইয়ে চাগে, আমি এটা কাম কৰি কিনে থৈ পেলাই থৈ দিওঁ তেওঁলোকে মানে সেই কামটো লাহে লাহে লাহে লাহে কৰি থাকে, সেই সেই সেইটোৱে চাগে সফলতা আহ পোৱা আৰু তাত আৰু এটা ডাঙৰ ৰহস্য আৰু কবলৈ গ'লে বাকী তোমাৰ অ ক'বলৈ গ'লেটো এ আই ওপৰত কিমান ক'বা আৰু মানে টো তোমাৰ অভ্যাস আছে এই অভ্যাসতো আমি সলাব লাগিব কাৰণ এই অভ্যাসটো যদি আমি থৈ দিওঁ বা আমাৰ লগত ৰাখোঁ এই অভ্যাসটো। যিমানে আমি এই অভ্যাসটো বেয়া অভ্যাস যিটো মানে উৎসাহ উৎসাহত মানে কাম কৰিব যোৱা আৰু দুদিন আৰু পেলাই থৈ কিনে আৰু দুদিন পিছত আৰু কাম কৰিবলৈ যোৱা আৰু। ত' এইটো আমি যিমান পাৰো অতি সোনকালে মানে নোহোৱা কৰিব লাগে আৰু মোৰ মতে ভাবো আৰু এইটো আমি নোহোৱা কৰিব কেনেকে পাৰিম জানানে আমি সদায় নিজকে কষ্ট দিব লাগিব জানানে এ ধৰি লোৱা পুৱা ৰাতিপুৱা উঠা সোনকালে দৌৰিব যোৱা সদায় সদায় ত আমি নিজকে মানে জোৰ দিব লাগিব মনৰ ভিতৰতে যে মই পাৰিম মই পাৰিম মই আজি উঠিব পাৰিম মই আজি দৌৰিব লাগিব আজি বেছি নহ'লে মই এক কিলোমিটাৰ দুই কিলোমিটাৰ দৌৰি হ'লে ঘৰলৈ উভতি আহিম। সেনেকুৱা ধৰণৰ এটা নিজৰ নিজকে আৰু নিজৰ নিজৰ ওচৰতে আৰু এটা প্ৰণ ল'ব লাগে আৰু মই সেইটোয়ে ভাবো আৰু বাকী ইয়াৰ ওপৰতনো কি ক'বা আৰু কৈ শেষে নহয় কথা।
আহ ঠিকে আছে দিয়া ভালে খিনি কথা কলা দিয়া মানে এতিয়া ময়ো ভাবিছো কালিৰ পৰা ময়ো নিজৰ কামবোৰ আৰম্ভ কৰি দিও আৰু অলপ অলপকে এইটোয়ে ডাঙৰ পাৰ্থক্য হ'ব ন পিছত পিছত যাই বাৰু ৰাখিছো দিয়া নহলে আজিলে পিছত কেতিয়াবা কথা পাতিম।
অ হ'ব দিয়া হ'ব দিয়া।